অ অঁ শুনিছা অঁ অঁ অঁ অঁ অঁ মই এই বাহিৰলৈ ওলাই আহিছোঁ যে অঁ কি কৰি আছে
মই এই ভাত
কিহৰ বনালে কিহৰ বনালে
এ কিহৰ বনালো মানে সে দালি আছিলে আৰু হয় তাৰপিছত আকৌ কণী আমলেট
অঁ অঁ ছোৱালী জনীয়ে খালে আৰু ভাত।
অ' খালে।
খালে অ', কি কৰিছে তাই? তাই আছে, অ' শুই আছে। অঁ শুই আছে স্কুলৰ পৰা আহি পালে আৰু।
অ'।
অ'।
আহি পালেহি।
অ'। ময় ফোন কৰিম বুলি ভাবিছিলোঁয়ে, তাৰ পৰা বোলো কি কৰিবা আছে।
অঁ।
কে ভাতেই বনাই আছেনে কিবা কৰিয়ে আছে বোলো সেইকাৰণে কোৱা নাই আৰু।
অ'।
অঁ।
ভাত পানী খাই কৰি লৈ এ হেৰি
এতিয়া অকণমান আৰাম কৰি লওঁক আৰু।
অঁ।
অঁ।
তাৰপাহে আকৌ কাম বন কৰিম আৰু।
অঁ, অঁ অকনমান আৰাম কৰি লোৱাৰ পিছতহে কৰিব মন যায় আৰু গৰম দিনত। অকণমান বাগৰি ল'ব মন যায়।
অঁ।
মই হেই বাগৰিয়ে আছিলোঁ ভাত খাই পিনি।
মইও হেই।
ফোনটো অহাৰ কাৰণে অকণমান ওলাই আহিছোঁ, শুনা নাই বোলে, অঁ অঁ। অঁ, বাগৰি ল'ব দিয়া অকণমান।
উম।
মইও হেই বাগৰিয়ে আছিলোঁ আৰু। তাকে আকৌ ফোনটো অহাৰ কাৰণেহে ওলাই আহিছোঁ বাহিৰলে।
অঁ, অঁ। আকৌ চাগে হেৰি দোকান যাবি দেৰিকে?
যাব লাগিব।
অঁ।
এতিয়া কি কিবা কিনি কৰি আছেনে?
কিবা কিনি মানে এই পোক এটা ম মৰি পেলাই পৰি আছে তাতে ভৰিটো পৰিলে। এ ভৰি খন লাগিলে একে কামুৰিলে যি বিষ হৈছে এতিয়া।
কি পোক বা? কিবা হেৰি ব'ৰলৰ নিচিনা নেকি?
নীলা টাইপৰ অকণ।
অঁ পক হেৰিটো যে পেটটো নীলা নেকি অকণমান?
অঁ।
অঁ এইটো কিবা দিনকণা বুলি কয়। অঁ একে ইমান কাম বিষাইছে মৰা হ'বলা? মৰা নহয়, সেইটো তেনেকে থাকে দিনত। অঁ বগাব যে নোৱাৰে ইমান। উম, দেই, এই ব'ৰল নি চিনা সেইটো সেই দিনকনা বুলি কয়।
অ', মাখিটো নিচিনা অকণ বুইছ নে পেটটো নীলা ক'লা নীলা। অ'।
উম।
কে ইমান বিষাইছে হাকে ধুমা ধুম ধুই দিছো গৈ আকৌ কিবা অকণ লগাই দিছ উম, ভয় লাগে নহয়, হয় আজিকালি যি হৈছে পোক চোকে কামুৰিলে ভয়ে লাগে।
অ'।
ডেটলতো নাই
উম, অ', ডেটল দিয়া হয়, ভাল পালে হয়। একো নহয় দিয়ক।
অ'।
উ' ইমান গৰম দিছে অথনি বৰষুণটো ধৰি আছিলে ভালে লাগিছিলে।
অ', একে যি গৰম লাইনটোও নাই তাতে।
অ'।
গৰমত মই একে থাকিব পাৰা নাই নহয়।
লাইনটো আছে দেখোন, কিয় আপোনালোকৰ চাইডে নাই নেকি? অ', অ', অ', অ', অ'।
আমাৰ এইজনী গোটেই ঘামি টিপি একে অৱস্থা নাই আৰু।
উম, আপোনাৰ এতে হেৰি ঘৰ যে সেইকাৰণে বেছি গৰম লাগে হয়।
অ'।
উম।
তাইক কৈছো বোলো তই বোলো এতিয়া হেৰি গাটো ধুই লবি অকণ।
অ', গাটো ধুই পেলাই বাগৰিলে টোপনি যাব আৰু।
অ', বহুত ঘামি গৈছে যে এতিয়া লাইনটো আহিছে যে এতিয়া আকৌ ভাল লাগিছে।
অ', অ'। দিনত ছাগে অকণমান ঠাণ্ডা হয়নে।
অ', দিনত ঠাণ্ডাই বাৰু ইমান গৰম নহয় ঘৰতো তেওঁ এতিয়া আজি কিয় ইমান গপ গপনি ধৰি আছে বৌ নে কিহে পয়।
জানো আ মই সেই ধান মেলিম বুলি ভাবিছিলো নোৱাৰিলোৱে অ'। নহয়ে ধান মেলিম বুলি ভাবিছিলো নেমেলিলোৱে বৰষ
অ', নেমেলিবি এনেকুৱা বৰষুণত মানে হেৰি ধান মেলিবি একে দপ দপকে যদি বৰষুণ আহি যায় হয়।
অ'। কালি সে মেলিছিলোঁ একে হে মেলিছিলোঁ সে লগতে বৰষুণ আহিলে আকৌ ধুমা ধুমহে দৌৰি দৌৰি চপাই মেলি থৈ দিলোঁ।
তাৰপা আকৌ তাকেই বোলো সেইকেইটাকে উলিয়াই দিম বুলি ভাবিলোঁ এ নিদিলোৱে আজি উলিয়াই।
উম।
উম, কেঁচা মিলত দিলেও মানে ইমান ভাল নালাগে যে খাই। শুকান মিলত দিলে ধৰ ভাল লাগে, চাউলকেইটাও ভাল হৈ থাকে।
অ'।
কেঁচা মিলত দিলে মানে চাউলটো অকণমান কিবা হৈ যোৱা ননা হয়। বেয়া পাওঁ মানে বেয়া হৈ যায় উম উম ঢেই দিন থলে উম বেয়া হয়
তহঁতৰ তাতে এতিয়া দুটা মানুহৰ হয় উম ইমান চাউলো নালাগে বেয়া হৈ যাবগৈ বহুত দিনলৈ
ভেকুৱা ভেকুৱা নিচিনা উঠি যায় যে সেইকাৰণে বোলো এইবাৰ হেৰি কও শুকান মিলাতে দিম অলপ ৰ'দ দি পেলাই এতিয়া দেখোন ৰ'দ দে দিব পৰা নাই আক কেঁচা মিলতে দিয়া হ'ব নিকি আউ
অঁ এই কেঁচা মিলত দিয়াকে বেছিকে বনাই নানিবি আউ
অ কেইটামান বান্ধি আনিব লাগিব নহলে আকৌ ইফালেও তি অসুবিধা হ'বগৈ নহয়
অ
এটা সুখ চাওঁতে এটা হ'বগৈ নহয় দুখ হয়
অ
সেইকাৰণে চাই লওঁ কাইলে কি হয় কাইলে যদি ৰ'দ দিয়ে দি মেলি পেলাই সেই কৰিব লাগিব বান্ধি আনিব লাগিব যদিহে ৰ'দ নিদিয়ে আক কেঁচা মিলতে পঠিয়াব লাগিব আউ
উম এ বৌয়ে
এ বৌ আহিলে আউ অ নাই নেকি অহা মই গম পোৱা নাই বাউ যোৱাও নাই তালে মই এ ভাত পানী খাই মেলি বাগৰিহে আছিলোঁ আহা নাই নিকি মই মাতটো শুনা নাই দেখোন?
উম আহা নাই চাগে।
পাৰে যাব লাগিব বাউ কি কৰি আছে? অ, আহিবি উম অ তাহাতৰ ঘলে অ
অ', অ, যাবি।
কি কৰি আছে বা যাব লাগিব এপা
মই সেয়া হেৰি বাহিৰতে বহি আছো বতাহ মাৰি আছে।
অ', অ, মই সেয়া বাহিৰতে ময়ো আছো তেনেকে বহি ধুনীয়া বতাহ এটা মাৰি আছে অ বতাহপ লাগি আছে।
হে পথাৰ থাকি কিন্তু এতিয়া ধৰি ল হেই গছৰ তলত থাকি ধুনীয়া লাগিলে হয়।
অ', এতিয়া ভাল লাগিলে হয় গছৰ তলত বতাহটো লাগি থাকিলে হয়।
তহঁত তেউ এই পিছফালে পথাৰ আছে যে, বতাহটো চাগে ভালকে আহে।
এ আৰু বাহিৰত এটা বহি থাকিবলৈ মন নাযায় নহয় ম'হ হোপাই যিহে খাব। ম'হ পা একেবাৰে থাকিবও নোৱাৰে বহি আপুনি ম'হ পা নোৱাঅ অ', আৰু অকণ অকণ ম'হ হোপাই যি কামুৰিব
উম আৰু আজিকালি মহৰ কামুৰা মহৰ কামুৰিব নিদিয়ে মানে বহিলেও এ ধূপ চুপ এডাল লগাই ল'বি বুজিলি
হয় আকৌ ভয় লগা হল আউ আজিকালি মানে মাখি এটা কামুৰিলেও ভয় লগাই হ'ল আ
উম', মোৰ এতিয়া নো সেইটো পোকটোৱেনো কিয়া আৰু কি দৰকাৰ আছিল নো কামুৰিবলৈ মই একে কি হ'ল বোলো জুইয়ে পোৱা নিচিনা পুৰিলে মোৰ বোলো ইয়াত ক'ত জুই পুৰি আছে চাই আছো যে নহয় পোকতো একেৰাহে অ লাগিছে মৰিও আছে বোলো এইটো কেনেকে মোক কামুৰিছে চা বোলো।
কিবা হেৰি ৰ মৰা নাই কোলা পৰি গছে নেকি জেগা খিনি নাই নহয়।
নাই মই সেয়া হেই ধুই পেলাই সেই সানি দিছোং একো হোৱা নাই
অ', অ',
এতিয়া নাই বিষটো আৰু
অ', অ', এ একো নহয়বা ধুই দিলে যে উম। সে লগতে ধুই কৰিু চাফা কৰি দিয়াৰ পিছত বা একো নাই হয় সেইবিলাক নকৰিলেহে ভয় লাগে। উম।
ভালকে তেওঁ মহৰ পৰা মানে এইয়া আমাৰ যে সেইফালে সেয়া আঠুৱাত হেৰি দি আছে ঔষধ খান্দি, খান্দি দি আছে।
অ', বেলেগৰ ফালে দিছে আমাৰ এইফালেহে নাই। কিছুমান অ', যে ধোঁৱা বিলাকো দিছে হয় অ'। উম ধোঁৱা বিলাকো দিছে নহয় গাড়ীত হেৰি কৰি পেলাই আমাৰ এফাললৈ এই নাই দিয়া।
আমাৰ এফালে নাহে সেইটো বস্তু
উম। ইমান ম'হ উৎপাট, তাতে আকৌ এই ড্ৰেইনবিলাক যে আছে।
অ'।
সেইবিলাকৰ এতিয়া পানী জমা হৈছে বৰষুণ পৰি, পৰি।
সেটোৱে।
এয়াও সেয়া মহ'বিলাকে কণী পাৰিব গোটেই একেবাৰে ম'হৰ উৎপাত বেছি।
অ'।
তাকে নিজে সাৱধানে থাকিব লাগিব আৰু। একো হেৰি নাপালেও নাই আৰু লাগিব আৰু
উম।
বাচন এটা মাজিবলৈ নোৱাৰে আপুনি একে মহে আগুৰি আহিব।
উম, তহঁত তাতে সেইখিনি তহঁত, হেৰি কাৰণে আহে অ', বাঁহ, চাঁহ আছে।
বাঁহ আছে যে মোৰ অ' একেবাৰে আপোনাৰ বাচন ধুলে গোটেই সোপাই যেন খায়ে পেলাব তেনেকুৱা নিচিনাহে লাগে।
আৰু কামোৰাৰ পিছত যি খজুতি ধৰে।
অ', গোতেই মোৰ ফহুৱা উঠি যায় আকৌ।
উম।
এয়া ম'হে কামোৰা। ঘাঁ ঘাঁহ নিচিনা হৈ যায়গে, অ', মই সে ধূপে জ্বলাই লওঁ। এ কোনোবা দিনা থাকে নহয় নজলোৱাকে।
এলাহো লাগে সদায় আকৌ জ্বলাই আনা ধুমা ধুম ধুই আনো যে এনেকুৱা লাগে হয়।
অ', অ'। একেবাৰে, অ', ভৰি খন যদি কেনেবাকে অকণমান পানী লাগে একে ক'লাহৈ ধৰিব মানে ভয়ে লাগি যায়।
উম।
গোটেই একেবাৰে। কিবাহে যেন খায়েই পেলাব।
অ'।
গোটেই সোবা খাই থব এনেকুৱা লাগে ন ক'লা হৈ একে ধৰি লব।
অ'। হয় দে। কে এতিয়া বোলো। টোপনিতো ধৰে কিন্তু বিচনাত পৰাৰ লগে লগে টোপনিতো নাহে মোৰ কিয় জানো?
গৰমতে টোপনি নাযায় অ' গৰমতে টোপনি নাযায়।
পুৰা চকুত টোপনি থাকে। কিন্তু যেতিয়া বিচনাখনলৈ যাওঁ শুবলৈ টোপনিয়ে নাহে।
আপোনালোকৰ মানে ছোৱালীৰ কাৰণে স্কুলত সোনকালে লাগে স্কুল যাব লাগে বুলি হয়? কিবা এটা বনাই দিব লাগে, ৰাতিপুৱা সোনকালে উঠা যায় যে।
এনে দেৰিকে স্কুল থাকোতে অকন দেৰিকে উঠো আৰু।
অঁ।
ছটাটে গাড়ী আহে।
ছোৱালীজনী স্কুল যোৱাৰ লগতে, অ'। টাইম বাই টাইম পঠিয়াবই লাগিব।
তই মুঠতে পাঁচটাত উঠিবই লাগিব।
অ' তেতিয়াহে মানে টাইমটো মেনেজ হয় চাগে আৰু।
অ' ভাত পানী ভাত বনাও আকৌ টিফিন বনাও হয়। সেইটো কাৰণে মানে পাঁচতাত উঠিলেহে হয় গৈ, কেতিয়াবা নহয় চোতাল ঘৰ চোতালখন খাৰি লৈ হেৰি ভাত বহাই দিয়ে মানে পেছাৰ কুকাৰত ভাত কেইটা বহাই দিয়ে গাটো ধুই আহোঁগৈ।
অ', অ' ছোৱালীজনীক নহয় ছোৱালীজনীক প। ঠিয়াই মেলি পেলাই আপুনি ধুনীয়াকে ঘৰ দুৱাৰ চাফা পাৰে আৰু। তেওঁ এতিয়া তাইক এতিয়া সোনকালে সোনকালে পঠিয়াবই লাগিব যে হয়।
উম হ'ব দে ন, মোৰ এই মাটি আছে।
অ', অ' হ'ব দিয়া অ'।
মানে।
অ অ খোৱা খুৱ কৈ।